হেল্ল'।
হেল্ল'।
হেল্ল' অ' শুনা পাইছেনে বাৰু?
হয় হয় পাইছো পাইছো তুমি পাইছানে
অ কি অ পাইছো পাইছো কি কৰি আছা
মই এই অলপ কাম বন কৰি অলপ আজৰি হৈছোঁহে তুমি
অ মইও এয়া এনেই বহিহে আছিলো বাৰু এতিয়া বাকী খবৰ খাতি ভালেই নহয়
অ খবৰ খাতিৰ ভালেই আৰু তোমাৰ ভাল নহয়
হয় হয় ভাল ভাল ভাল তাকে বোলো বহুতিন হল তোমালে বলো ফোন চোন কৰা নাই আজি বোলো বিশেষ এটা বিষয়ৰ ওপৰত কথা পাতো বুলি ফোন কৰিলো
অঁ ভালে কৰিলা ভালে কৰিলা তাকে কি বিষয় বা
হয় বিষয়টো মানে হেৰি এইটো কি বুলি কয় এই যি আজিকালিৰ দিনত যে মাদক দ্ৰব্যৰ সেৱনটো যে ফলত মানে যি হৈ আছে সেই তাৰ ওপৰতে কথা পাতো বুলি ভাবিছোঁ মানে কেনেকুৱা হ'ব বাৰু বিষয়টো
অ অ বেয়া নহয় বাৰু দেই ভালেই হ'ব
হয় হয় মানে এতিয়া যদি আমি মাদক দ্ৰব্যৰ কথা যদি আমি ক'বলৈ যাওঁ নহয় আমাৰ বহুত বহুত কথা ওলাই যাব মাদক দ্ৰব্যৰ কথা কবলৈ গললে মানে আ মই মাদক দ্ৰব্য সেৱনৰ ওপৰত মই প্ৰথম কথাটো ক'ব বিচাৰিছো কি গম পোৱা নে আমি এই মাদক দ্ৰব্য সেৱন যে আমি মানে সেই নিচা জাতীয় মাদক দ্ৰব্য সেৱন আমি কৰিবই নালাগে গম পাইছা কাৰণ তাৰ মানে ফলত আমাৰ একো উপকাৰ নহয় আমাৰ যিমান খিনি হৈছে অপকাৰহে হৈছে আজিলৈকে বুজিছা মানে এতিয়া অ তুমি চাবলে গ'লে কি হয় মাদক দ্ৰব্য যেতিয়া আমি সেৱন কৰো আমাৰ কিমান খিনি বেমাৰ আজাৰ হৈ যায় বেমাৰ আজাৰতো হয় হয়ে তোমাৰ নিজৰ শৰীৰটোৰ লগতে তোমাৰ যি সমাজখন সমাজখন বিশেষকৈ বিনষ্ট হোৱা আমি দেখা পাও
হয় হয় অঁ
কাৰণ কি হয় তোমাৰ যেতিয়া মাদক দ্ৰব্য সেৱন কৰা এজন ব্যক্তিয়ে মানে তেওঁ কি কৰি আছে তেওঁ একো গমেই নাপায় তেওঁ গৈ হয়তো কাৰোবাক গালি দিব কাৰোবাক মাৰিব কাৰোবাক পিটিব হয় নহয় বাৰু সেইবোৰ তেনেকুৱা ধৰণৰ ধৰণৰ মানে কাম কৰিব কৰে সেইবাবে আমি মাদক দ্ৰব্য সেৱনটো একদম মানে নকৰাই ভাল বুলি মই ভাবো বুজিছানে অ তুমি এতিয়া চাবাচোন কি হয় অ এই আগৰ অ আগ মানে তোমাৰ আজিকালি যি নতুন প্ৰজন্ম সৰু সৰু ল'ৰা ছোৱালী বোৰে যি মানে নতুনকৈ কলেজলৈ যাবলৈ লৈছে আৰু দেই
হয়
এই ল'ৰা ছোৱালীবোৰে আজিকালি সৰুতেই মাদক দ্ৰব্য সেৱন কৰা মই দেখা পাওঁ আচলতে সিহঁতে ভাবে কি সেইটো মাদক দ্ৰব্য সেৱনটো এটা মানে ফেশ্বন বুলি ভাবে সেইটো মানে যেন তেওঁলোকৰ একো নহয় খালে একো নহয় দেখি বুলি ভাবি পেলাই তেওঁলোকে ফূৰ্তি কৰি খায়। কিন্তু সেইটো একদম বহুত বেয়া কথা কাৰণ সেইটো যেতিয়া প্ৰথমতে অলপ অলপকে খাবলে ল'ব তাৰ পিছত যেতিয়া সেইটো নিচা নিচিনা হৈ যাব সেইটো নোৱা- এৰিব নোৱাৰা নিচিনা হৈ গুচি যাব হৈ গুচি যাবগে বুজিছা নে
হয় হয় অ।
আৰু তাৰ ফলত কি হয় আজিকালি ল'ৰা ছোৱালীবোৰে একদম মাধক দ্ৰব্য সেৱন কৰিব কৰি এই বাইক এখন কিনিব, কিনি পেলাই বাইকখন ইমানেই স্পীডত চলায়। তাৰ পিছত ৰাস্তাইদি গৈ থকা মানুহ এজনক গৈ পেলাই যদি খুন্দিয়াই দিয়ে। তাৰ ফলত আমাৰ কিমান অপকাৰ হয়। সেই ৰাস্তাতে গৈ থকা মানুহজন মানে নিৰ্দোষী মানুহজনটো এনেই মানে অযথা মানে মৰিব লগা হয়, হয়নে?
হয় হয় অ।
আচলতে সেইবোৰৰ কাৰণে মানে এই মাদক দ্ৰব্য সেৱনতটো মই বহুত বেয়া বুলি ভাব আৰু তাৰ ফলত কিমান খিনি বেমাৰ হয় কেঞ্চাৰ ৰোগতটো আজিকালি সেই মাদক দ্ৰব্য সেৱনৰ মানে অ আচল বেমাৰ উ কেঞ্চাৰ হওঁক তোমাৰ এ মানে তেনেকুৱা বিভিন্ন ধৰণৰ কলিজা বেয়া হৈ যোৱা হওঁক তেনেকুৱা সেইবোৰ মানে বহু বেয়া হৈ যায় আৰু তোমাৰ মে আছ সমাজখনতো বেয়া হয় হৈয়ে তোমাৰ মানে মাদক দ্ৰব্য সিৱনৰ ফলত আমাৰ একো উপকাৰেই নাই আজিলৈকে। বুজিছা অ আমাৰ মানুহে আকৌ কি বুলি ভাবে যে এ এদিন খাই দিওঁ একো নহয় বুলি ভাবে ভাবি খাই দিয়ে। কিন্তু এদিন খালেও যি এশ দিন খালেও সেইটোৱে আকৌ মাদক দ্ৰৱ্য সেৱন কৰিলে আচলতে। কাৰণ তোমাৰ যেতিয়া তুমি এদিন খাবা আ তাৰ পিছত তুমি ভাবিবা এই আকৌ দুদিনমানানৰ পিছত যে এ আকৌ এদিন খাই দিওঁ একো নহয় সেইদিনা দেখোন মোৰ একো নহলে বুলি খাই থাকিবা খাই থাকিবা লাহে লাহে সেইটো তোমাৰ নিচা লে পৰিৱৰ্তন হৈ গুচি যাবগে তুমি গমেই নাপাবা।
হয় হয় অ।
অ সেইবাবে তুমি সেইবাবে মই এটা কথা ভাবো মানে কি যে সেই মাদকদ্ৰৱ সেৱনতটো আমি একদম মানে বন্ধ কৰি দিব লাগে আৰু মাদক দ্ৰৱ্য সেৱন কৰা ব্যক্তিৰ ব্যক্ত- প্ৰতি যদি তোমাৰ ঘৰত মানে পৰিয়ালত হওঁক গাঁৱত হওঁক যদি থাকে তেওঁলোকক মানে অতি শীঘ্ৰে মানে নিচা মুুক্তি কেন্দ্ৰলৈ পঠিয়াই দিব লাগে বুজিছানে।
হয় হয় অ।
সেইটো একদম মানে বহুত উ নিচা মুুক্তি কেন্দ্ৰতো বহুত ভাল কাম কৰিছে সেইটো উলিয়াই পেলাই। কাৰণ কিমান আজিকালি ইমান মানে ডাঙৰ ডাঙৰ বেয়া বেয়া কাম হৈ থাকে আৰু যেতিয়া মানৱদ্ৰব্য সেৱন কৰে যেতিয়া নিচা কৰি থাকে তেতিয়া মানে তেওঁলোকে কি ভাল কৰিছে কি বেয়া কৰিছে সেই কথাটো তেওঁলোকে চিন্তা কৰিব পৰা মানে এ অৱস্থাতে নাথাকে আচলতে।
হয় হয় অ।
বুজিছা আৰু কিমান মাৰপিত হয় ঘৰ মানে এতিয়া তুমি চাবাচোন আহ গিৰিয়েকে এনেকে মদ খাই আহি পেলাই ঘৈণীয়েকক ঘৰত পিতে। ল'ৰা-ছোৱালীক পিতে সেইবোৰ বাৰু কম বেয়া কথা নাই হয়ে নহয়?
হয় হয় অ।
উম একদম মানে বহুত বেয়া কথা আৰু মানে এতিয়া আমি এটাই কথা ভাবিব লাগে যে এই মাদক দ্ৰব্য সেবণটো আমি বন্ধ কৰিব লাগে, আৰু সৰুৰ পৰাই ল'ৰা ছোৱালীক সেই কথাবোৰ বুজাব লাগে যে মাদক দ্ৰব্য সেৱনৰ ফলত আমাৰ কি অপকাৰ হয়। কাৰণ তেতিয়াহে সৰু ল'ৰা ছোৱালীয়ে মানে প্ৰথমতেতো বুজি নাপায় কলেজলৈ যোৱা ল'ৰা ছোৱালী বোৰোতো ইমান ডাঙৰ নহয় হয় নহয় বাৰু তেওঁলোকেও ইমান ভালদৰে কথাবোৰ বুজি নাপায়হে মানে পতককে খাই দিয়ে, সেইবোৰ মুখত দি দিয়ে। আচলতে তেওঁলোকক বুজাব লাগিব যে এইটোৰ পৰা কি হয় এইটোৰ পৰা কেনেকুৱা ধৰণৰ অপকাৰ হব পাৰে হয় নে নহয়। আৰু যেতিয়া নতুন প্ৰজন্ম ল'ৰা ছোৱালীবোৰে যেতিয়া সেইবোৰ খাব সৰু সৰু ল'ৰা ছোৱালীবোৰৰ তেতিয়া সেইবোৰ মানে মুখত দিব তেতিয়া কি হব তেওঁলোকৰ ভৱিষ্যতটো অন্ধকাৰ হৈ যাব কাৰণ নিচা যেতিয়া মানুহে কৰিব নহয় সেই নিচাটো মানে বহুত বেয়া আৰু। মানে তুমি বেলেগ কাম কৰিবলৈ মন নাযাব অকল তোমাৰ মনত এটাই খেলাই থাকিব যে আজি কেনেকে মই কলৈ গৈ কেনেকে খামগে সেই কথাটোৱে চিন্তা কৰি থাকিবলৈ মন যাব।
অ' হয় অ'।
আৰু সেইবাবে মানে যদি তোমাৰ উম মানে আজিকালি কিছুমান লগৰ লৰা থাকে বহুত বেয়া থাকে এনেকে মাদক দ্ৰব্য সেৱন কৰা আৰু সিহঁতৰ ফলতে ভাল ভাল লৰাবোৰ কিছুমান মানে বেয়া হৈ যোৱা আমি দেখা পাওঁ।
হয় হয় অঁ হয়।
সেই কথাটো একদম মন দিব লাগে আৰু মানে পৰাখিনি পক্ষত মানে এই মাদক দ্ৰব্য সেৱনটো বন্ধ কৰিব লাগে, আৰু এটা কথা কিন্তু দেই মাদক দ্ৰব্যৰ ফলত কিন্তু আমাৰ চৰকাৰ খনৰ কিন্তু বহুখিনি লাভ হৈ আছে আক'।
হয় হয় অ'।
সেইটো আচলতে লাভ হৈছে যদিও সেই মাধক দ্ৰব্য সেৱনটো আমাৰ এ মানে একেবাৰে বেণ্ড কৰি দিব লাগে বুলি মই ভাবো, কাৰণ তাৰ ফলত দেখোন আজিলৈকে মই একো উপকাৰ হোৱা একো দেখাই নাই দেখোন।
হয় হয় অ' তাকে।
এইবোৰ কথা আচলতে আৰু মানিব লাগে আৰু এতিয়া আমাৰ আৰক্ষী বিষয়া সকলো কিন্তু এটা আইন কিন্তু উলিয়াইছে দেই যে ই মানে তোমাৰ নিচা কৰি যদি মানে মাদক দ্ৰব্য সেৱন কৰি যদি এ এনেকে বাইক হওক যান বাহন হওক চলাই যদি মানে চলালে তেওঁলোকক মানে উচিত এ এইটো বুলি কয় কঠোৰ মানে শাস্তি দিব মানে।
হয় হয় অঁ।
অঁ সেইবোৰ বহুত ভাল কাম কৰিছে আৰু তেনেকুৱা ধৰণৰ আৰু আইন মানে হাতত ল'ব লাগে বুলি মই ভাবো কাৰণ, আজিকালি দিনৰ মানে সেই মাদক দ্ৰব্য প্ৰচলনটো মানে আজিকালিৰ দিনত বহুত বেছি হৈ যোৱা মই দেখা পাইছোঁ, বুজিছা নে? উম। তাকে ইয়াৰ ওপৰত তোমাৰ মতামত কি বাৰু?
অঁ সেইখিনিয়ে তুমি যি গুৰুত্বপূৰ্ণ কথাখিনি আছিলে গোটেইখিনি ক'লাই দিয়া আমা আমাৰ যে মাদক দ্ৰব্য সেৱন সেইটো এটা আমাৰ বৰ্তমান সমাজত এটা গুৰুত্বপূৰ্ণ সমস্যা হৈ পৰিছে। বিশেষকৈ যদি বিশেষকৈ যদি চাবলৈ যাওঁ আমাৰ এই যুৱ প্ৰজন্মৰ মাজত মানে এই সমস্যাটো মানে ক্ৰমান্বয়ে বৃদ্ধি পাই পাই আহি আছে।
বৃদ্ধি পাই আহি আছে অঁ।
এতিয়া মাদক দ্ৰব্যৰ ভিতৰত তোমাৰ যেনে মদ, ভাং, বা ড্ৰাগছ তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বস্তু আছে এতিয়া বহুত যুৱক অ তোমাৰ বহু যুৱকে কি কৰে তোমাৰ এহে মানে মাদক দ্ৰব্য সেৱন কৰি এ মানে তোমাৰ কোলাহল কৰা দেখা যায় বিভিন্ন সামাজিক অনু স্থানত হওঁক বা ক'ৰবাত যেনিবা আধ্যাত্মিক কিবা এটা চলি আছে তাতো তোমাৰ বিভিন্ন ধৰণৰ কোলাহাল কৰা হয় বা তাত মানে উৎপাত যায় মানে আৰু আৰু সেই তা তাৰে ভিতৰত কিন্তু প্ৰায় খিনিয়ে তোমাৰ যে আমাৰ আহ মানে নৱপ্ৰজন্ম আছে সেই নৱপ্ৰজন্ম খিনিয়ে মানে তাত বেছি দেখা যায় তোমাৰ
হয় হয়
তুমি যেনেকে কলা আহ মানে কলেজলৈ এ যাবলৈ লোৱা কিছুমান ছাত্ৰ ছাত্ৰীত এনেকুৱা আছে যিয়ে মানে সেই মাদক দ্ৰব্যটো সেৱন কৰে তেওঁলোকে সেইটো এটা মানে ফেশ্বন বুলিয়ে ভাবে আচলতে আৰু আৰু কি হয় এ তোমাৰ যি মাদক দ্ৰব্য আছে মা সেই মাদক দ্ৰব্য মাদক দ্ৰব্য সেৱন কৰাটো অ কিছুমান আমাৰ চচিয়েল মিডিয়াৰ ফলতো হৈছে এতিয়া চাবা
হয়
আ আমাৰ ছচিয়েল মিডিয়াত কিছুমান এনেকুৱা ভিডিঅ' পোৱা যায় মানে তাত দেখায় যে তোমাৰ মাদক দ্ৰব্য সেৱন কৰা মান কৰাৰ ফলত তোমাৰ এ শৰীৰৰ এইখিনি এই খিনি তোমাৰ এম ভালে থাকে ভাল হয় আৰু তোমাৰ সহজতে মানে বুঢ়া নহয় বা আ আৰ আৰু উম তোমাৰ এনে ধৰণৰ কিছুমান মানে উম ভাল ভাল কথা কয় যে মানে যে মাদক দ্ৰব্য সেৱনৰ ফলত মানে এইকেইটা বস্তু হয় আহ তাৰ ফলত কি হয় অ আৰু এটা বিশেষকৈ দেখা যায় যে ছচিয়েল মিডিয়াত প্ৰায়ে কৈ থাকে মাদক দ্ৰব্য সেৱন মানে শকত হবলৈ হলে মাদক দ্ৰব্য সেৱন কৰিব লাগিব আচলতে সেইবিলাক সেইবিলাক আচলতে কেনেকুৱা কথা তুমি কোৱাচোন এতিয়া মাদক দ্ৰব্য সেৱন কৰাৰ ফলত আচলতে অ কেনেদৰে মানে শকত হ'ব কাৰণ আহ কাৰণ তোমাৰ আহ মাদক দ্ৰব্যত মানে সেইখিনি এটা সম্পূৰ্ণ এলকহলযুক্ত বস্তু সেই এলকহল বিলাক খোৱাৰ ফলত তোমাৰ কোনো ধৰণৰ আহ মানে, আহ মানে শক শকত হবলৈ মানে শকত নহয় আচলতে তোমাৰ কিছুমান চৰ্বি চৰ্বিৰ বাঢ়িব পাৰে কাৰণ তাত এ কিছুমান ফেটযুক্ত বস্তু থাকে সেইয়ে আচলতে চৰ্বি খিনিয়ে আমাক আচলতে লোকচানহে কৰে সেই আহ সেই আৰু সেই যেতিয়া ভিডিঅ'সমূহো এনেকে দেখিব যে মালক দ্ৰব্য সেৱন কৰিলে মানুহ শকত হ'ব পাৰে তেতিয়া কি কৰে এচাম এনেকুৱা মানে ল'ৰা ছোৱালী আছে যিসকলে মানে শকত হব বিচাৰি আছে বা মানে সমাজে ধৰ ধৰা এ সেই ল'ৰাজনক যদি ঠাত্তা মস্কাৰ যদি কৰে যে তই ইমান ক্ষীণ তই আহ তই ভাত পানী নাখাও এনেকে যদি তেনেকৈ কিছুমান কথা কথা শুনাই থাকে সেই কথাবিলাক শুনি শুনি যেতিয়া এহ ল'ৰাজন এটা মানসিক চাপত ভুগিব তেতিয়া সেই ল'ৰাজনে মানে এ হে এ লাষ্টত উপায়হীন হৈ পেলাই তেনেধৰণৰ কাম মানে মদ্যপানযুক্ত কিছুমানে কাম আ কৰা দেখা যায়। সেই ক্ষেত্ৰত অ, সেই ক্ষেত্ৰত আচলতে আমাৰ এই আ--ছচিয়েল মিডিয়াৰ ওপৰতো কিছুমান দুখ আছে। আচলতে ছচিয়েল মিডিয়াৰ ওপৰত নহয় আমাৰ যি মানুহ বিলাকৰ ওপৰতে দুখ কাৰণ বস্ চোৱা তুমি চচিয়েল আমাৰ যে এইবিলাক ছচিয়েল মিডিয়া হওক সেইবিলাকটো আমাৰ মানুহৰ খা-খবৰ ল'বলে হওঁক বা দেশ বিদেশৰ কথা জানিবলেহে ওলোৱা হৈছিল কিন্তু বৰ্তমান সময়ত কিছুমান মানুহে তোমাৰ যি আঁ ভিউজ পাবলৈ বা তাৰপৰা প' কিছুমান পইচা ইনকাম কৰিবলৈ তেওঁলোকে কিছুমান ভুৱা খবৰ তাত এ এনে প্ৰচাৰ কৰি থকা দেখা যায়। আচলতে অঁ, সেই ক্ষেত্ৰত আচলতে ছচিয়েল মিডিয়া গাটো দুখ নহয়। আমাৰ যি মানুহ সেই মানুহ হ মানুহ বিলাকৰ গাতে সম্পূৰ্ণ দুখটো আছে। এতিয়া চাওঁক এ আৰু মাদকদ্ৰব্য সেৱনৰ ফলত তোমাৰ কেৱল এজন ব্যক্তিৰ ওপৰতেই মানে তাৰ প্ৰভাৱটো নপৰে। তেওঁৰ যে পৰিয়াল বা গোটেই সমগ্ৰ প মানে সমাজখনৰ ওপৰতে মানে, ইয়াৰ প্ৰভাৱ পৰা দেখা যায়। কাৰণ এতিয়া আঁ যেতিয়া এজন মানুহে নিয়মিত ভাৱে আ মদ্যপান কৰি আহিব বা হুলস্ স্থল কৰিব। এতিয়া যদ যদি যদি সেই আ মানে সেই মানুহজনৰ ঘৰৰ ওচৰত যদি কিছুমান এনে ধৰণৰ ল'ৰা-ছোৱালী থাকে যিয়ে যি মানে যিয়ে মানে আঁ মানে পৰী মানে, মানে যিকোনো ধৰণৰ তাৰ ওচৰে-পাজৰে আৰু ওচৰে-পাজৰে যদি কোনোবা মানুহ
হয়।
কোলাহল কিছুমান পৰিৱেশ সৃষ্টি কৰে। তাৰ ফলত সেই মানে সমাজখনত
হয়।
আঁ মানে সেই আ- যেতিয়া পৰীক্ষাৰ্থীজনৰ যেতিয়া মাক-বাপেকে সেইবিলাক কথা এ--ম চিন্তা কৰিপেলাই এ--যেতিয়া সেই মানুহজনৰ লগত মাৰপিত বা মানে ধমকি দিবলৈ যাব যে তই এইটো কেলে কৰিছ বুলি। তেতিয়া সেই মানুহজনৰহে বেছি মানে, উফাইদাং মাৰি মানে কাজিয়া কৰিবলৈ আৰম্ভ কৰে। আচলতে সেইখিনিৰ ক্ষেত্ৰত আমা মানে মদ্যপানে আমাৰ সমাজখনত মানে, বহুত মানে বেয়া প্ৰভাৱ কিছুমান পেলাই আছে।